মোৰ মাত টো শুনা পাইছা নাই
অ 'শুনি পাইছো কি কৰিছে
এনেই শুই আছোঁ ইমান গৰম পৰিছে।
তাকে গৰম টো আজি অলপ বেছি তাৰপিছত নহয় হেৰী নহয় খোৱা বোৱা কৰিলিনে।
খোৱা বোৱাটো হোৱা নাই বাৰু দেই খামহে তুমি খালা নাই।
মই খাই উঠিছো জাষ্ট। দালি বনালো হেৰি কৰিলো। মই মানে হেৰি কৰিবলৈ আছিলো আৰু আপোনাক সুধিবলৈ বিচাৰিছিলো আপুনি আৰু এ অনলাইন শ্বপিঙৰ বিয় বহত কথা জানে ন সেই কাৰণে বোল আপোনাক সোধোচোন। কি কৰিব পাৰি বৰ্তমান মানে আপুনি কওকচোন বাৰু অনলাইন শ্বপিংৰ পিছত কেনেকুৱা ভাবে বাৰু
অ অনলাইন আচলতে আমাৰ বৰ্তমান আমাৰ সমাজৰ কাৰণে অনলাইন শ্বপিংটো আচলতে বহুত এটা ভাল প্লেটফৰ্ম গম পাইছ নাই। এতিয়া এতিয়া অ এতিয়া মানে কি হয় তোমাৰ আমাৰ এতিয়া তোমাৰ কি? আমাৰ এতিয়া তোমাৰ কি? কম দামত কম দামত কিনিবলৈ হ'লে আমি অনলাইনৰ পৰা অনলাইনৰ মানে তুমি চাবাোন এনেই নৰ্মেল দোকানতকে হয় নহয়। মানে অফলাইনত কিমান? নৰ্মেল মানে অনলাইনত যদি কিনা যায় বস্তু। তেহলে তেওঁ আচলতে দাম দামটো? কম হয় গম পাইছা নাই
আচ্ছা সেইটো হয় বাৰু অলপ
কি হয় তোমাৰ কিছুমান মানুহ তোমাৰ এনেকুৱা ধৰণৰ কামত ব্যস্ত থাকে গম পাইছানে? ক'লোকো মানে ব বজা কৰিবলৈ ওলাই যাব নোৱাৰে গম পাইছা নাই ইমানেই ব্যস্ত তাকাত এনেকুৱা ধৰণৰ তোমাৰ হেৰি অনলাইনতে অৰ্ডাৰ কৰি মেলি ঘ মানে ঘৰতে দি থৈ যাবহি তেতিয়া
সেইটো হয় কিন্তু সেইটো কিন্তু বহুত ফাইদে মন্দ হয় সেইটো বহুত বেনিফিচিয়েল হয় কাৰণ এতিয়া আজিকালিৰ দিনত এতিয়া আপুনি যদি বজাৰ কৰিব যাব ন মন নাই চাউল দালিৰ পৰা ধৰি কিবা কিবি অ জিঅ' মাৰ্ট আছে কিবা আছে পাই যাব আকৌ ঘৰত দি থৈ যাব সেই তেনাকে বিগ বাস্কেট এইবিলাক আছে। ত আপুনি এনে যদি এনে শ্বপিং বেলেগ শ্বপিংৰ কথা আছে ফ্লিপকাৰ্ট আছে এমাজ আছে ধেৰ কিবা কিবি আছে স্নেপডিল কিবা কিবি ত মই মোৰ মান হ'ল মইোলন এটা ডাঙ প্ৰ্লেম সেইটো ক'ম বাৰু আপোনাক ৰ'ব কৈ আছো প্ৰথম- তেনে কথাটো কৈছো আৰু এ ধৰি লওক কিছুমান বস্তু থাকে অনলাইনত। যোনটো থাকে সেইটো, মানে কি কৰে তে কছোমান যোনি বিলাক চেলাৰ থাকে
হয়, ফ্ৰড অ মই ফ্ৰডটো মই শুনিছো দেই, ফ্ৰডৰ বিষয়ে তা তেনেকে মোৰ সতে আজিলৈকে হৈ পোৱা নাই বাৰু। কিন্তু মই ফ্ৰদৰ বিষয়তটো শুনিছোঁ। আৰু মানে, অঁ মোৰ লগত হোৱা নাই বাৰু, মই ে সেই সেই বিষয়ে মানে ইমান গম পোৱা নাই বাৰু কিন্তু এনোই মোৰ মতেতো অনলাইন শ্বপিংটো ভালেই, গম পাইছ নাই? তোমাৰ তোমাৰ মানে কি হয়, তোমাৰ এতিয়া তোমাৰ, কিছুমান বস্তু আনিবলগীয়া হলে আমাৰ ধৰি লোৱা, বহুত দুবাৰ আনিবলগীয়া হয় মানে। তোমাৰ কিছুমান বস্তু বস্তু এনেকুৱা বস্তু আছে, যিবোৰ বস্তু আমাৰ ইয়াত না নাপায়ে মানে। বহুত, অঁ বহুত দূৰৰ পৰা আহে মানে, সেইবিলাক বস্তু কি হয় তোমাৰ, অনলাইনত যদি অৰ্ডাৰ দিয়া তেনেহলে তুমি য'তেই নাথাক লাগিলে তোমাৰ বস্তুটো আনি মেলি ঘৰত দি থৈ যাবহি। সেইটো আচলতে সেইটো আচলতে বহুত সুবিধা গম পাইছ না, অনওলাইন
অঁ, হয়-হয়, সেইটোতো সুবিধাজনক হয়, কিন্তু অঁ, তাৰ বাহিৰেও আপোনাৰ, সেইটোত আকৌ আপোনাৰ, এ এতিয়া আপুনি দোকানৰ পৰা এটা বস্তু কিনিলে, লগে লগে পাই যাব, কিন্তু ইয়াত যে আপুনি সাতিন, পাচ সাত্যিনটো ৰ'বাগে িয়া হয়
এ', আচলতেটো আমিতো, কিছুমান ক্ষেত্ৰতো কম্প্ৰমাইজ কৰিবই লাগিব আমি। এতিয়া তুমি, তুমি চোৱা এতিয়া চব বস্তু চোন আমাৰ ইয়াত নাপায়। আও তাত ইনো অনলাইনত তোমাৰ কি হয়, বস্তু কোৱালিটিটো মেইনটেইন থাকে, গম পাইছা নাই? কোৱালিটি ভাল আহে আচলতে, গতি, অঁ গতি এতিয়া তোমাৰ সেই কিছুমান ক্ষেত্ৰত আমিতো কম্প্ৰমাইজ কৰিবই লাগিব। তোমাৰ সেই যেতিয়া অ কিছুমান মানে কিছুমান বস্তু তোমাৰ বহুত যেতিয়া দূৰণিৰ পৰা আহিব তেতিয়া আহি পা নো টাইম সটো লাগিবই অকণমান নিশ্চয়
উম কিছুমান বস্তুতটো লাগিব কিছুমান বস্তু চব বস্তু ইয়াত নাপায়টো দূৰৰ পৰা আহিবলগীয়া হয়
আকৌ কিছুমান অঁ অ কিছুমান কিছুমান বস্তু দেখোন মানে তোমাৰ অতি সোনকালে আহি যা তোমাৰ আজি অৰ্ডাৰ দিলা কাইলৈ পৰখিলে আহিয়ে যায় কিছুমান বস্তু গতিকে এই সাতদিন আঠ দিনটো খুব কমেই হয় আৰু হয় হয় হয়
ানে অ নতুন নতুন হেৰি কৰিছে তেওঁ আগতকে অলপ ফাষ্ট কৰিছিল এতিয়া শ্বপিং এপ বিলাক এপ বোৰে অলপ নিজকে ফাৰ্ কৰি তুলিছে আৰু সেইবাবে তেনেকুৱা হৈছে
অ তাকে অ তাকে তোমাৰ তুমি কিবা এটা কৈছ তোমাৰতে কিবা ফ্ৰ হৈছিলে বুলি কি হৈছিলে মানে কোৱাচোন।
মোৰ মানে আজি ৰিচেন্টলি কথা কম হা চলি মানে অলপ দুৰি মানৰ। লগতে এটা মানে মই স্নেপমিন বুলিপ এ ঠিক আছে ত মই সেই এপটোৰ পৰা মানে হেৰি কৰিছিল ম এটা পাৰ্চেল অৰ্ডাৰ দিছিলো পাৰ্চেলটোত কি আছিলে মানে পাৰ্চেলটোত আপোনাৰ এটা ব্লুটুথ স্পীকাৰ আছিলে এ জেব্ৰনিক্স কোম্পানিৰ আছিলে জেব্ৰনিক্স বুলি আছিলে ৱায়াৰলেছ ব্লুটুথ স্পীকাৰ ত তাত মানে কি হৈ গ'ল মই সেই বস্তুটো অৰ্ডাৰ দিছিলো তাতো মানে দিছিলো সেই বহুত দিন ৰখিছিলো সাতিন। তাৰ পিছত ৰখাৰ পিছত আহিলে অাৰ পিছ শু পাই ন হল অাৰ পিছত আহ যখন আহি সেইদিনাখন মই
অঁ অঁ চতিয়া শুনিছোঁ
যোনদিনাখন মই পাৰ্চেলটো লৈছো পাৰ্চেলটো আপোনাৰ মই মানে দি এইফালেুচি গলো কলেজলৈ গুচি গ'লো ফলতো জানাৰতে আম উ পাৰ্চেলতটো মই বেলেগ জেগা মানুহৰ ঘৰত দি থৈ যাব গ'লোহে এহতে দিখ গুচি গ'ল ত এহ এ মই লৈছিলো পাৰ্চেলটোছিল মিনপাটৰ পাৰ্চেল ডেলিভাৰী কৰিবাৰ এমাজন ডেলিভাৰী ঠিক আছে তাৰপিছত আহ দি থৈ গুচি গ'ল হেৰি চেক পৰা নাই যে উওল অ এতিয়া মই আহিছো আহি পেলাই পাৰ্চেলটো লৈছো পাৰ্চেল। লগুৰ লগুৰ পাইছো অলপ ৱটটো মানে কম পাইছো যিহেতু এ স্পিকাৰ সেইটো আপোনাৰ এঘাৰশ টকা লৈছিলে বাৰু, বেছি ইমান দামী বুলি দামী আৰু মোৰ কাৰণে ত' এঘাৰশ টকা লৈছিল সেইটো, অঁ যেতিয়া মই লঘু-লঘু পাইছো, মোৰটো মনটোটটো অলপতো ৱেটতটো আছে ন তাৰ। অঁ, ৱেটটো থাকিব লাগে ত' ৱেট চাইছো মই যেতিয়া বহুত লঘু- লঘু পাইছ যে সেইটো ক্ষেত্ৰত মই কি কৰিলো, বক্সটো তাতে আন বক্স চেক কৰিব বিচাৰিলো। আনবক্সিং কৰা টাইমত মানে মই তেখেতক এ ভিডিঅ' কৰিব দিলো লগত ন ভিডিঅ' কৰিলে, মই বক্সটো খুলিছো বক্সটোত একো নাই, বক্স ফুলি এমটি আছে, আৰু তাত জাষ্ট ইনভইচটো আছে আৰু দুখনমান যে এনেকে ফুটাব পাৰি এনেকুৱা পলথিন দি থোৱা থাকে। ত' এই তেনেকুৱাও দুখন পলিথিন আছে। আৰু বস্তু নাই মানে, মোৰতো বহুত মাথা কথা গৰম হৈ গৈছে মানে মই ত' মানে কি হ'ল আৰু বহুত ফূৰ্তিত আছিলো এক্সাইটেড হৈ আছিলো যে বক্সটো আহিব আৰু আজি ৰাতিপুৱা গান শুনিম লগাই পেলাই তেনেকুৱা বুলি ভাবিছিলো, কিন্তু নাহি সেইয়াই আৰু মোৰ বহুত দুখ লাগিলে।
হয়- হয়, তাকে অ- অ, কাষ্টমাৰ চাৰ্ভিচৰ লগত যোগাযোগ কৰিছে নাই আপুনি।
মই মানে তাত এ যোনটো এপৰ পৰা কৰিছিলো, তাত মানে ৰিটাৰ্ণ অপশচনটো নাই ত' সেইটো সেইটো কাৰণে মই কি কৰিলোঁ, অঁ - অঁ এ কাষ্টমাৰ চাৰ্ভিচক কনটেক কৰিব কাৰণে মেইলটো ল'লোঁ সিহঁতৰ, মেইলটো তাৰপিছত মই মেইল কৰিলো, সিহঁতক জিমেইল কৰিলো, ত' জিমেইল কৰাৰ পিছত মানে সি ৰিপ্লাই দিছে। ত' ইহতি বৰ্তমান হেৰি কৰিছে মই সিহতক কৈ দিছো ডাইৰেক্ট যে আপোনালোকে যদি মোক সঠিক টাইমত যদি ৰিপ্লাই নিদিয়ে বা ৰেচপন্ঞ্চ নকৰে তেনেহ'লে মই নেচনেল কনজিওমাৰ হেল্পলাইন কম্লেন কৰিম বুলি কলোঁ। অহ ', তেখেতে লেডিছ এৰিয়া। ত মোক কৈছে আজি। বাৰট মান বজাত ৰিপ্লাই দি আহিছে যে। আৰু আপুনি আপোনাৰ হেৰি কৰক? অহ ', মোক ভিডিঅ'টো আপলোড কৰক বুলি দিছে। ভিডিঅ'তটো দিলো মই আন। চিডটো মেইল কৰিলো। তাৰ পিছত তেখেতসকলে কৈছ হেৰি। অলপ টাইম ৰখক ফাইভ টো চভেন ডেজ ৰখক। তাৰপিছত মই। আপোনাৰ হেৰি কৰি দিম বুলি কৈছো। ত', তাৰপিছত যোনটো ইয়াৰ ৰিজলিউচন হব সেইটো আপোনাক আমি জনাই দিম বুলি কৈছে। ঠিক আছে ত' মই হ'ব বুলি কৈছো আৰু তাৰ মইনো কি আৰু এতিয়া মই আহ', পাঁচ বা পাচৰ পৰা সাত দিনলৈকে মই ৰখি থাকিব ৰাখিব লাগিব। ত' ইহতি পইচাটোোৱে ঘূৰাই দিয়া নে মোক ব বস্তু দিব সেইটো মই নেজানিম। কিন্তু মই এতিয়া ব। বস্তোটো মই বেলেগ দোকানৰ পৰা লৈ লোৱা আনিলোঁ লগে- লগে পাই গলো কাৰণে।
হয়, নি-নিশ্চয়।
অহ', সাত দিনতটো মই ৰ খেলুৱে এনে। তাৰপিছত এতিয়া। এতিয়া মই আৰু সাত দিন ৰখিব লাগিব। সিহঁতৰ ৰিজল্যোচন পাবৰ কাৰণে।
হয়-হয়, এতিয়া হয়-হয় বাৰু, সেইটো বাৰু হয়। এতিয়া কিছুমান ক্ষেত্ৰতো সেইবিলাক আচলতে, অহ', কি-কিছুমান সমস্যাইটো দেখা দিয়ে। কিন্তু কি গম পাইছা নাই, আচলতে আমি ডাইৰেক্ট আমি সেই অনলাইন শ্বপিংটোক আচলতে দুখী নোৱাৰো গম পাইছা নাই। কিছুমান মানে অ', কিছুমান মানে কি ডেলিভাৰী বয় আচলতে বহুত বেয়া থাকে।
অ', সেইটোও হয় বাৰু।
সিহঁতে কি কৰে মানে তোমাৰ, কোম্পানীৰ পৰা আহোঁতেনে ঠিকেই আহে বস্তুটো গম পাইছা নাই পাৰ্চেলটো। কিন্তু কি কৰে মানে, সেই টো আচলতে সেই কিছুমান ডেলিভাৰী বয়ে আচলতে সেই ফ্ৰডটো কৰে গম পাইছা নাই। মানে সেই আহি থাকো থাকোতেনেই মানে বাটতে সেই ভিতৰৰ বস্তুখিনি উলিয়াই লৈ লয়, তাৰপিছত সিহঁতে খালী বাকচটো হেৰি কৰে। তেনেকুৱা আচলতে মই বহুত নি নিউজ তো পাইছোঁ গম পাইছাে নাই, তেনেকুৱা।
বুজিছো বাৰু আপোনাৰ কথাটো, কিন্তু ঠিকছে মই মানি ললো ডেলিভাৰী বয়ে কৰে। কিন্তু এতিয়া মই যিহেতু পাৰ্চেলতটো পইচা দি কিনিছো ত' তাত ডেলিভাৰী বয়ে ফ্ৰড কৰিছি বা সিহঁতিয়ে ফ্ৰত কৰিছে মোৰ অব সিহঁ-সিহঁতৰ সেইবিলাক কথাতটো মই জানিবলগীয়া বিষয়ে নহয়, কাৰণ আ', লছ তো মোৰো হৈছ হয় এতিয়া সিহঁতি যদি ডেলিভাৰী বয়, সিহঁতৰ ডেলিভাৰী বয়ে কিবা ফ্ৰড কৰিছে ত সেই বস্তুটো সিহঁতি চাব লাগিব। সেইটোত মই চাব নোৱাৰো নহয়। একম মই নি নিজৰ পইচা গৈছে মোৰ লচ হৈ গৈছে। ত স সেই পাৰ্চেল অৰ্ডাৰ দিয়াৰ কাৰণে মোৰ অনলাইন শ্বপিংৰ জৰিয়তে মোৰ এতিয়া লচ হৈছে।
হয়-হয় আচলতে সেই কিছুমান ক্ষেত্ৰততো তেনেকুৱা আচলতে অসুবিধা দেখা দিছে বাৰু, এতিয়া আপোনাক সেই কাষ্টমাৰ চাৰ্ভিচেতো আপোনাৰ পইচাটো নিশ্চয় ৰিটাৰ্ণ কৰিম বুলি কৈছে চাগে।
ৰিটাৰ্ণ কৰিম বুলি এতিয়ালৈকে কোৱা নাই এতিয়াতো। ফাৰ ইনভেষ্টিগেট কৰিব তাৰপিছতে হব। পাঁচ ছ দিনৰ পিছত ক'ব পাঁচ পাঁছৰ পৰা সাত দিন বুলি কৈছে। তাৰ মাজত ৰেছপন্, দিব আৰু।
অঁ নিশ্চয় চাগে আপুনি তাৰপৰা, ভালেই ৰেচপন্ঞ্চ পাব চাগে? মানে কাৰণ মানে কি গম পাইছে আ নাই? তোমাৰ সিহঁতেও নিবিচাৰে গম পাইছে নাই। যদি তোমাৰ সিহঁতৰ বস্তুটো যদি লোকে বেয়া পাই, জনসাধাৰণে যদি বেয়া পাই। সিহঁতৰ হেটো কমি যাব গম পাইছা নাই? ইিহঁতৰ ৰেটিংটো কমি যাব, হয় হয়। গতিকে সেইটোতো আচলতে কোনো কোম্পানীয়ে আচলতে জানি বুজি তেনেকুৱা নকৰে। আচলতে কিছুমান কিছুমান সেয়াত আচলতে এনেকুৱা ভুলটো হ'ব পাৰে বাৰু দেই সেইটো একো নাই। আচলতে ভালকে কথা পাতিলে, হয় হয় হয়। এই ভালকে কথা বতৰা পাতিলে আচলতে, সেইটো তুমি ঘূৰাই পাবও পাৰা। পইচা পাতি। অ তাকে এতিয়া তোমাৰ এতিয়া কি কবা আও। অ প্ৰতিটো বস্তুৱে সুবিধা অসুবিধা আছে আও। বাকী হলেও, অ কিছুমান ক্ষেত্ৰত ভাল আও, কিছুমান ক্ষেত্ৰত বেয়া আমি তাকে চাব লাগিব আও, এতিয়া মানুহে কোনটো আকোৱালি লয় ভালটোকে আঁকোৱালি লয় নে বেয়া টোকে আঁকোৱালি লয়?
সেইটোৱে ময়ো এতিয়া। এতিয়া মই সেইটো বুজি পাইছো কথাটো। আৰু মই ৰিজলো টো এতিয়া মই অহালেকে ৱেইত কৰি আছো আৰু। কি হয় দেখা যাব। সিমানে আৰু মোৰতো। কবলগীয়া আৰু ই তাত নাই আৰু।
উম তাকে তাকে। বাৰু তেতিয়া আজিলে হ'ব আও ন?
ঠিক আছে দিয়ক।
অঁ বাৰু ৰাখিছোঁ দিয়া তেতিয়া।